হেল্লো'
অ', শুনিছা নাই?
উম, শুনিছো শুনিছো, মোৰ মাততো শুনিছা নে?
উম, শুনিছো শুনিছো, কি কৰিছা?
এয়া এনেই ঘৰৰ ওচৰতে অকনমান ওলাই আহিছো, পুল এটাত বহি আছোঁ।
আচ্ছা আচ্ছা, বাকী ভাত পানী খালা?
ভাত পানী খালোঁ খালোঁ, তুমি খালানে?
মই তোমাৰ এই, জাষ্ট খাই মেলি আহিছোঁ আৰু এতিয়া।
অ', খবৰ খাতি ভালেই আৰু, তোমালোকৰ কেনেকুৱা?
অ', মোৰো আমাৰো ভালে ভালেই বাৰু দেই।
অ',
আহ আজি ইমান দিনৰ মূৰত ফোন কৰিছা যে?
অ', এ মানে মোৰ ধৰা বিষয় এটাৰ ওপৰত আলোচনা কৰিবলগীয়া আছিলে তোমাৰ লগত।
অ',
তাকে মানে কি হৈছে বৰ্তমান সময়ত আমি কি হৈছে এই কিতাপ যে আমাৰ বাহিৰা যিসমূহ কিতাপ
অ।
এই কিতাপবিলাক যে আজিকালি ল'ৰা - ছোৱালীয়ে বা মানুহবিলাকে নপঢ়ে সেই বি ত এইটোৰ ওপৰত অকনমান আলোচনা কৰিম বুলি ভাবিছিলো।
অ তাকে কিতাপ পঢ়াৰ বিষয়ে আলোচনা কৰিবা ন? অ তাকে বিষয়টো ভালেই বাৰু দেই আজিকালি ছ খন ল'ৰা ছোৱালী ছোৱালীবিলাকে কিতাপ নপঢ়েই উম। গতিকে বিষয়টো ভালেই পাইছো বাৰু দেই, আৰু আৰ আৰম্ভ কৰাচোন বাৰু তুমি?
অ, এতিয়া আমি যদি চাও, আমাৰ ধৰা যিসমূহ সৰু -সৰু ল'ৰা ছোৱালী আছে।
অঁ।
সেই ল'ৰা - ছোৱালীবিলাকে কি কৰে, তোমাৰ স্কুললৈ যায়, স্কুলত তোমাৰ যিখনো, মানে যিবিলাক পঢ়ায় সেইবিলাককে পঢ়ি তোমাৰ ঘৰলৈ আহি আকৌ সেই ধৰা, কিছুমান ল'ৰা - ছোৱালীটো এনেকুৱা আছে, সেই স্কুলৰ কয় মানে পাঠ্যপুথি সমূহো মেলিবলৈ নোখোজে, বাহিৰা কিতাপ সমূহতো বাদ দিয়া। তোমাৰ সেইবিলাক তেওঁলোকে নাভাবেই তাৰপিছ ছত ধৰা, তেওঁলোকে কি কৰে ঘৰলৈ আহিব, স্কুলৰ পৰা সি লাহেকে ভাত - পানী খাই বৈ কি কৰে, হয় টিভিত বহি যাব, কাৰ্টুন চাব, চিনেমা চাব, নহ'লে তোমাৰ মোবাইল টো লৈ বিভিন্ন ধৰণৰ ৰিলচ চাব, শৰ্ট ভিডিঅ' চাব, গেম খেলিব। সেই তেনেকে মানে সময় পাছ কৰে কিন্তু এই বাহিৰা কিতাপসমূহ সেইসমূহ নপঢ়ে, তেনেকুৱা ধৰণৰ ধৰা‌ আমাৰ বহুতো বাহিৰা কিতাপ আছে। ছে, ধৰা এই সাধু কিতাপ, একদম সাধাৰণ বস্তু হ'ল সাধু কিতাপ।
অ।
একদম মানে আমি খুব পঢ়া আৰু একদম আমাৰ দিনৰ পৰা চলি অহা
অঁ আ।
সাধু কিতাপ, কিন্তু সাধু কিতাপসমূহত অকল সাধুৱেই লিখা নাথাকে নহয়?
উম।
সেই, যি সাধু কিতাপ এখনত তোমাৰ যি দচ - পোন্ধৰটা সাধু লিখা থাকে
উম।
সেই দচ -পোন্ধৰটা সাধুত তোমাৰ কি হয়, এটা এটা নীতি শিক্ষা দিয়া থাকে। তোমাৰ ধৰা, সাধুটো তোমাক লিখি দিলে, সেই সাধুটো তুমি পঢ়িলা, পঢ়ি পেলাই তোমাৰ একেবাৰে লাষ্টত তোমাৰ লিখি থোৱা থাকে যে, এই নীতি কথা বুলি লিখা থাকে বা নীতি শিক্ষা বুলি লিখি খা থাকে, যাৰ ফলত কি হয় আমি এটা এটা সাধুৰ পৰা যদি এটা এ টা নীতি শিক্ষা আমি শিকোঁ
উম।
তেতিয়া আমি ধৰা এতিয়া আমাৰ দিনতো ধৰা আমাৰ ককা- আইতাহঁতে আমাৰ সাধু কথাখিনি আমি পঢ়িব লগীয়া নহৈছিলে। তেওঁলোকে আমাক সাধু কথা শুনাই দিছিলে। আৰু কি হয় তেওঁলোকে সাধু কথা শুনাই দিয়াৰ পিছত, তেওঁলোকে নীতি শিক্ষাটো কৈ দিছ ছিলে যে এনেকুৱা তেনেকুৱা কৰিব লাগে বা এনেকুৱা কৰিব নালাগে। কিন্তু বৰ্তমান যে ল'ৰা - ছোৱালীবিলাকে সাধু একেবাৰে নপঢ়ে আৰু আমি যদি সাধু তেওঁলোকক শুনাবলৈ যাওঁ
উম।
তেনেহলে কিন্তু তেওঁলোকে হাঁহি বহে যে আজিৰ যুগত সাধু শুনে নেকি মানুহে বা তেনেকুৱা ধৰণৰ কিছুমান কথা ক'ব।
অঁ।
কিন্তু সেই সাধুকথা বিলাকত থকা যিবোৰ নীতি শিক্ষা,
অ।
সেইবোৰ যে তেওঁলোকে যদি লাভ কৰে, সেই নীতি শিক্ষাসমূহ তেতিয়া কি হব, তেওঁলোকৰ ধৰা স্বভাৱ চৰিত্ৰ বোৰ ভাল হব। মানুহৰ লগত কেনেকৰে মানে কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে অকণমান জ্ঞান লাভ কৰিব। বা ধৰা তেওঁলোকৰ যি শিষ্টাচাৰ, সেই হিষ্টাচাৰটো তেওঁলোকে মানে নিজে নিজে মানে ডেভলপ কৰিব পাৰিব। মানুহৰ লগত কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেইসমূহ নিজে শিকিব পাৰিব। আৰু কি হয়, মানুহৰ আচলতে ব্যৱহাৰে মানুহৰ পৰিচয়। কাৰণ মানুহৰ লগত যদি তুমি বেয়া ব্যৱহাৰ কৰা তেতিয়া কি হ'ব, মানুহজনে তুমি যদি লৰাটো যদি ভালো তেতিয়া কি হয়, মানুহজনে কি বুলি ভাবিব এই ল'ৰাটোৰ ব্যৱহাৰ বৰ বেয়া, ই কিজানি বৰ বেয়া ঘৰৰ পৰা মানুহে বিলং কৰে বুলিয়ে ভাবিব। সেই এনেকুৱা ধৰণৰ ক্ষেত্ৰত আচলতে আমি সাধু কিতাপসমূহ পঢ়িব লাগে। আৰু অকল আমিয়ে নহয় ধৰা আমাৰ পিছৰ যোনখিনি নতুন নতুন ল'ৰা ছোৱালী আছে, সেই ল'ৰা ছোৱালী বিলাকক এই সাধু কিতাপৰ নিচিনা কিতাপ বিলাক আছে আচলতে পঢ়িবলৈ তেওঁলোকক আমি বুজাব লাগিব কথাটো। যে এই কিতাপসমূহ পঢ়িলে আমাৰ কোনো লোকচান নহয় আমাৰ লাভহে হয়। ধৰা আমাৰ যিসমূহ আমাৰ মহান মহান ব্যক্তিসকলে লিখি
অ।
সেই আত্মজীৱনীসমূহ ধৰা কি হয়, তাত তেওঁলোকৰ জীৱনৰ সকলো কথা লিখা থাকে। আচলতে কি হৈছিলে, তেওঁলোকৰ সময়ত তেওঁলোকে ধৰা সেই কিতাপ সমূহত নিজৰ জীৱনটোত কেনেদৰে ধৰা জন্মৰ পৰা তেওঁলোকৰ একদম বৃদ্ধ বয়সলৈকে যিমান দিন তেওঁলোক জীয়াই থাকিলে, সেই বয়- মানে সেই সময়খিনিত তেওঁলোকে কি কৰিলে, কি কি নাই কৰা, সেই স সকলোখিনি কথা আচলতে তেওঁলোকে ডায়েৰী হিচাপে লিখি গৈছিলে।
হয় হয়।
সেই ডায়েৰীখনেই পৰৱৰ্তী সময়ত আমাৰ মাজত কি হৈছে, তেওঁলোকৰ আত্মজীৱনী হিচাপে ওলাই আহিছে।
অ অ।
এই ক্ষেত্ৰত আচলতে আমি যদি তেওঁলোকৰ সেই আত্মজীৱনীসমূহ ভালদৰে পঢ়ি চাওঁ,
উম।
তেনেহলে আমি গম পাম যে এজন মহান ব্যক্তিৰো জীৱন আচলতে কিমান কঠিন হব পাৰে।
অ।
বা তেওঁলোকৰ জীৱনত কেনেকুৱা ধৰণৰ ঘটনা বা দুৰ্ঘটনা ঘটিব পাৰে। কি কি হ'ব পাৰে সেই কথামূহ আমি বুজি পাম।
উম।
এতিয়া কিছুমান ল'ৰা ছোৱালীয়ে কি কৰে চাবাচোন, সৰুতে তেওঁলোকে সপোন মানে দেখিবলৈ আৰম্ভ কৰে যে মই ডক্ট ক্টৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম বা মই এজন সুখ্যাত ব্যক্তি হম, মানে ধৰা বিশ্বৰ সকলোৱে সকলো লোকে মানে মোৰ নামটো মুখত ল'ব। কিন্তু তেওঁলোকে সেই কথাটো আচলতে ভাবিহে থয়। সেই কথাটো মানে সফল হবলৈ তেওঁলোকে যত্ ত্ন নকৰে বা কামসমূহ নকৰে। এই ক্ষেত্ৰত আচলতে আমি এই বাহিৰা কিতাপসমূহ ধৰা আত্মজীৱনী সমূহ তেনেকুৱা ধৰণৰ কিতাপসমূহ আমি পঢ়িলে বুজি পাম যে আমি কি কৰিব লাগিব, কি কৰিব নালাগে, আমি জীৱনত ধৰা এনেকুৱা এজন ব্যক্তি হবলৈ কেনেকুৱা ধৰণৰ কাম কৰিব লাগিব।
হয় হয়।
এজন ব্যক্তিৰ ধৰা জন্মৰ পৰা মৃত্যুলৈকে কিমান কি ঘটে, সেই ব্যক্তি জনো সেই মহান ব্যক্তিজনৰ যিখন কিতাপ আমি পঢ়োঁ, সেই ব্য এটা সময়ত আমাৰ নিচনা এজন সাধাৰণ লৰাই আছিলে। তেওঁ সেই তেতিয়াৰ পৰা সৰুৰ পৰাই এই বিষয়ে তেওঁলোক মানে তেওঁ অধ্যয়ন কৰিছিলে সাহিত্য সং সংস্কৃতিৰ বিষয়ে বা তেনেকুৱা বিভিন্ন ধৰণৰ বিষয়ে অধ্যয়ন কৰিহে তেওঁ বৰ্তমান সময়ত ইমান এজন ডাঙৰ ব্যক্তি
উম।
বা তেওঁলোকৰ নামসমূহ আমাৰ মুখত এনি টাইম আহি থাকে।
হয়, হয়।
আচলতে। সেইসমূহে কথা কিতাপৰ যি অধ্যয়ন, বাহিৰা কিতাপৰ পৰা যি অধ্যয়ন আমি কৰো সেইসমূহ আচলতে আমাক বহুত লাভ হয় মানে বহুত ধৰণে লাভ হয়। লোকচানৰ ক্ষেত্ৰত একো নাহে
নহ হয়
এতিয়া তোমাৰ মতামতটো আগবঢ়োৱাচোন যে বাহিৰা কিতাপ সমূহ যে আজিকালি লৰা-ল'ৰা ছোৱালীয়ে ন পঢ়ে, বা আমাৰ আজিকালি যিসমূহ ব ব্যক্তি তেওঁলোকে যে বাহিৰা কিতাপসমূহ পঢ়িবলৈ ইচ্ছা নকৰে তাৰ ক্ষেত্ৰত তেওঁলোকে এই কিতাপসমূহ পঢ়িব লাগে নে নালাগে এই ক্ষেত্ৰত তুমি কি কবা?
অ এতিয়া আচলতে কিতাপ, বস্তুটো আচলতে আমি সকলোৱে পঢ়িব লাগে গম পাইছা নাই কিতাপৰ পৰা আমি কিমান জ্ঞান লাভ কৰিব পাৰো হয় নহয়? এতিয়া তোমাৰ আজিকালি বাৰু তুমি কৈছা ল'ৰা- ছোৱালী বিলাকে কি হয় কিতাপ- চিতাপ পঢ়িবলৈ মন নকৰে, একেবাৰে মানে এলেহুৱা হৈ পৰিছে আজিকালি ল'ৰা- ছোৱালী বিলাক গম পাইছানে? আজিকালি তোমাৰ সেই ল'ৰা -ছোৱালীয়ে কিতাপতকে বেছি প্ৰাধান্য দিয়ে টা মোবাইল ফোনক, গম পাইছানে নাই? আজিকালি তোমাৰ সকলো ল'ৰা ছোৱালীয়ে চাবা, তোমাৰ কেতিয়াও মানে কিতাপখনৰ প্ৰতি অকনো আগ্ৰহ নেদেখায়। তেওঁলোকে কিতাপৰ বদলি তোমাৰ সেই পঢ়াৰ ক্ষেত্ৰতো কি কৰে আজিকালি ল'ৰা ছোৱালী বিলাক তোমাৰ, সেই মোবাইল ফোনতে পঢ়িবলৈ ইচ্ছা প্ৰকাশ কৰে গম পাইছা নাই? সিহঁতে ধৰি লোৱা কিবা এটা বস্তু নাই পৰা গম পাইছানে, সেই ক্ষেত্ৰত সিহঁতে প্ৰথম মোবাইলটো চাব। গম পাইছা নাই মোবাইলটোত সেই প্ৰশ্নটোৰ উত্তৰ মাৰিব, প্ৰশ্নটো মাৰি তেতিয়া মোবাইলৰ পৰা যিটো উত্তৰ লাভ কৰিব সেইটো তেতিয়া সেইটোহে মানে সেই ল'ৰা ছোৱালী খিনি সেইটোহে শিকিব মানে গম পাইছ নে? কিন্তু আগতে আমাৰ ক্ষেত্ৰত কিন্তু তেনেকুৱা নাছিলে, গম পাইছা নাই? আমি ধৰিলোৱা আমি যেতিয়া সৰু আছিলো তেতিয়া কি কৰিছিলো আমি খুব কিতাপ পঢ়িছিলো আৰু আমি ধৰি লোৱা এটা যদি প্ৰশ্নৰ উত্তৰ যদি আমি জানিব নোৱাৰিছিলো বা ধৰি লোৱা এটা প্ৰশ্ন উত্তৰ যে বুজি পোৱা নাই তেনেহলে আমি সেই কিতাপখন পঢ়ি তাৰ পৰা খু খুচৰি খুচৰি সেই কিতাপখন পঢ়ি, তাৰ পৰা উত্তৰটো বিচাৰি পাই মেলি আমি লিখিছিলো উত্তৰটো বা আমি উত্তৰতো মুখস্থ কৰিছিলো গম পাইছা নাই? আৰু কি হয় আমাৰ তেতিয়া তাত আমাৰ লাভ আছিলে গম পাইছানে?
ছিলে হয়
অ, আমি ধৰি লোৱা যেতিয়া আমি এখন কিতাপ তোমাৰ ভালকৈ অ ধ্যয়ন কৰি, তাৰ পৰা যেতিয়া প্ৰশ্নটো উওৰ বুজি পাম তেনেহ'লে আমাৰ নিশ্চয় জ্ঞানৰো আমাৰ প্ৰসাৰ ঘটিব গম পাইছানে? আৰু তাৰ লগতে কি হ'ব আমাৰ ধৰি লোৱা য়ে যিটো স্কিল কিতাপ পঢ়াৰ যিটো স্কিল সেই স্কিল টোও বৃদ্ধি পাব আৰু সেই আমি আগতে তোমাৰ এতিয়াৰ নিচিনাকৈ এতিয়া ল'ৰা ছোৱালীয়ে যেনেকৈ ধৰে কিতাপ পঢ়ে মানে একেবাৰে তোমাৰ একো নকৰাকৈ মুখেৰে একো উচ্চাৰণ নকৰাকৈ পঢ়ে অ মানে মনৰ ভিতৰতে পঢ়ে।
উ'ম।
ত আমাৰ আমাৰ ক্ষেত্ৰত আমি তেনেকুৱা নাছিলোঁ আমি তোমাৰ সেই সৰুতে একদম চিঞৰি চিঞৰি ভালদৰে ডাঙৰ ডাঙৰকে পঢ়িছিলোঁ মানে। তেতিয়া কি হৈছিলে আমাৰ যদি ক'ৰবাত যদি ভুলো হৈছিলে পঢ়োতে।
হয়।
এনেহতে কি হৈছিলে ধৰি লোৱা আমাৰ মাহঁতে তোমাৰ শুদ্ধ কৰি দিছিলে কথাবিলাক। এতিয়া কি হয় আমাৰ সেই অসমীয়া ভাষাটোও তোমাৰ। আমি ভালদৰে শুদ্ধ ৰূপত উচ্চাৰণ কৰিবলৈ শিকিছিলোঁ শিকিছিলোঁ।
উম হয়।
কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে ধৰি লোৱা তোমাৰ মুখৰ ভিতৰতে পঢ়ি থৈ দিয়ে। তোমাৰ মানুহে কি পঢ়িছে কি নাই পঢ়া সেইটো মানে বুজিয়ে নাপা পায় অ আৰু তেওঁলোকে যদি কিবা ভুলকেও শিকিছে। সেটো সিহঁত ভুলেই হৈ গৈছে। কিন্তু আমাৰ ক্ষেত্ৰ ধৰি লোৱা আমি যি কিবা যদি ভুলকে পঢ়িছিলোঁ সেইখিনি আমাক শুধৰাই দিছিল। ছিলে চ' আমাৰ সোনকালে মানে সেইখিনি শুধৰণ খিনি আমাৰ পৰি গৈছিলে আমি। ভালকৈ সেইখিনি। মানে শুদ্ধ ৰূপত শিকিছিলোঁ কথাখিনি কিন্তু এতিয়া ল'ৰা ছোৱালী বিলাকে কি হৈছে। তোমাৰ কিবা বস্তু মানে ভুলকে শিকে আৰু এতিয়া সেই সিহঁতে যে। কিতাপ চিতাপ নপঢ়ি যে তোমাৰ এ আই এতিয়া নতুনকে এ আই আহিছে ন প্ৰশ্ন বিলাক। তোমাৰ এ আই দি দিয়ে এ আই উত্তৰ দিয়ে সেয়াই চাবাচোন। এ আই উত্তৰবিলাকত কিন্তু কিছুমান ভুল থাকে।
ভুল থাকে ভুল থাকে।
অ গতিকে এয়াই মানে প্ৰতিটো কথা তোমাৰ শুদ্ধৰ ওপৰত কেতিয়াও দিব নোৱাৰে বাইছানে। দিয়ে বহুত খিনি কথা সুদ্ধকে দিয়ে। কিন্তু তাৰে ভিতৰত ভিতৰত মানে কিছুমান কথা। ভুলো আহে গম পাইছা নাই। সেইকাৰণে আমি এয়াই ইমান বিশ্বাস কৰিব ন নোৱাৰোঁ নহয়। কিন্তু আজিকালি ল'ৰা ছোৱালীবিলাকে তোমাক সেই ইয়াৰ ওপৰতহে বেছি গুৰুত্ব দিয়ে গম পাইছা নাই। অ কিবা এটা প্ৰশ্ন নোৱাৰিলে তোমাৰ এয়াইলে যাব যাৰ ফলত কি হৈছে সিহঁত। সিহঁত নিজৰ যিটো ব্ৰেইন সেই ব্ৰেইনতটো সঠিক জেগাত খটুৱাব পৰা নাই।
উ'ম।
সিহঁতৰ আইকো লেভেলটো তোমাৰ কমি কমি আহি আছে। কিন্তু আগতো আগৰ মানুহবিলাক চাবাচোন আগৰ মানুহবিলাক কিমান জ্ঞানী কিমান জ্ঞানী আছিলে। আগতে তোমাৰ সেই বিভিন্ন ধৰণৰ তোমাৰ। মহান মহান ব্যয়ক্তিৰ কথা তুমি জানাই মই নকলেওঁ হ'ব সিহঁতৰ আচলতে। জ্ঞান বিলাকৰ জ্ঞানৰ প্ৰসাৰতটো বহুত আছিলে। তেওঁলোকৰ ব্ৰেইনবিলাক বহুত চোকা আছিলে। এতিয়া ল ল'ৰা ছোৱালীটো গম পাইছা নাই তেতিয়া তেওঁলোকে তেওঁলোকৰ মানে মূল কাৰণটো হৈছে। কিতাপ গুম পাইছা নাই তেওঁলোকে যে সেই কিতাপ যে পঢ়িছিলে। সেই কিতাপৰ জ্ঞানেৰে তেওঁলোকে মানে জীৱনত এজন সফল ব্যক্তি হৈছে।
হয়, হয়।
তোমাৰ সেই এতিয়া তোমাৰ মোবাইল ফন পৰা ইমান মানে। সঠিক জ্ঞান লাভ কৰিব নোৱাৰি আৰু কিতাপৰ নিচিনা জ্ঞান কেতিয়াও এটা মোবাইল ফোনে দিব নোৱাৰে।
দিব নোৱাৰে হয়, হয়।
তোমাৰ এখন কিতাপে কিতাপক মানে তোমাৰ কি হয়, এজন ভাল বন্ধুৰ সৈতে তুলনা কৰা হয়।
হয়, হয়, উ।
এ কিছুমান ল'ৰা ছোৱালী চাবাচোন বন্ধু চন্ধু একেবাৰে নাথাকে। সিহঁতে কিন্তু কিতাপক- নিজৰ বন্ধু বুলি ভাবে গমপাইছা নাই, সিহঁতে কিতাপকে নিজৰ বন্ধু বুলি ভাবি। এ কিতাপৰ সতে কথা পাতে মানে গম পাইছানে। কিতাপৰ সতে কথা পাতে আৰু বহুত মানে বহুত মানে ল'ৰা ছোৱালীয়ে তোমাৰ এনেকে কিতাপ লিখেও গম পাইছানে। অ সেইটো আচলতে জ্ঞানৰ ওপৰত বহুত নিৰ্ভৰ কৰে কথাখিনি। এই কিতাপখিনি আমি পঢ়িব লাগে। কিতাপে আমাক বহুত জ্ঞান প্ৰদান
হয়, হয়।
গম পাইছা নাই আৰু তোমাক তোমাৰতো কিতাপকতো জ্ঞানৰ ভঁৰাল বুলি কয়, গম পাইছা নাই। এতিয়া আমাৰ দেশখন তোমাৰ ইমান উন্নত হৈছে যদিও, গম পাইছানে তোমাৰ কিতাপৰ যিটো মূল্যয় সেই মূল্যয়টো কিন্তু কেতিয়াও কমি নাযায় গমপাইছা নাই। কিতাপৰ মূল্যয়তটো আগতে যিটো আছিলে এতিয়াও সেইটোৱে হৈ আছে। তোমাৰ এতিয়া আমি যিটো বি বিজ্ঞান ইউজ কৰি আছো। আমি যিটো মোবাইল ফোন ইউজ কৰি আছো। সেই বস্তুতটো মানে বিজ্ঞানতটো আচলতে সেই কিতাপৰ ফলতে আৱিষ্কাৰ হৈছে গম পাইছা নাই। তোমাৰ কিতাপৰ অবিহনে বি বিজ্ঞান একো নহয় গম পাইছা নে গতিকে আজিলৈকে পৃথিৱীত তোমাৰ যিমান খিনি বস্তু আৱিষ্কাৰ হৈছে যিমানখিনি যি হৈছে চব এটা চব মানে